হেল্ল' হয় শুনিছে নে
আহ মোৰ শুনিছো, ভালনে? আছো ভালে আছো।
তোমাৰ ঘৰ ক'তনো?
তোমাৰ হয় কোৱা। অ উ হা
শুনি পাইছানে তুমি?
অ শনা পাইছো।
অ তোমাৰ বিষয়ে আগতে কোৱাচোন। তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ গুাহাটীৰ।
কি কৈছা?
অ মোৰ ঘৰ গুৱাটীতে। তোমাৰ?
মোৰ ঘৰ বৰপেটাত।
আহ।
তুমি কি ট্ৰেভেল কৰি ভাল পোৱা নেকি? ভ্ৰমণ কৰি ভাল পোৱা নেকি তুমি?
হয় হয়।
আহ তুমি ক কলৈ কলে গৈছা ভ্ৰমণত?
জেগাত গৈছো। আৰু। টোছ যে। কাৰতে যোৱা হয় মেইনলি। পক্ষ্যত হেৰিতে আৰু। মেঘালয় শ্বিলং।
অ মই। ভ্ৰমণ কৰি ভাল পাও, মই মেঘ। মেঘালয় গৈছো, কিন্তু শ্বিলং যোৱা নাই। হা, তাৰপিছত তাৰপিছত নাগালেণ্ড গৈছো। ত্ৰিপুৰা গৈছোঁ। তাৰ পিছত কলিকতা। পত গৈছো। ঝাৰখণ্ড গৈছো। অ আৰু ইণ্টাৰনেচ। নেল ট্ৰিপ গৈছো ম্যানমাৰ আৰু ভূটান।
ছা।
কি কৈছা?
কি কি?
অ এ তুমি ভূটান কেনেকে গৈছা, কোনফালেদি গৈছা?
ভূটান, আমাৰ বৰপেটাৰ পৰা বিশেষ নহয়, পাঠশালা হৈ গৈছো, পা পাঠশালাৰ পৰা একঘণ্টা ৰাস্তা হয়, বাট, একঘণ্টাৰ বাট।
কোনটো গৈছা?
ভূটানৰ নাংলাম চহৰত গৈছিলো।
কাম কৰ
ভূটানৰ নাংলাম চহৰলৈ গৈছিলোঁ।
ভূটান চকী বুলি এটা ঠাই আছে?
অহ।
আৰু চামদ্ৰপ জংকাৰ বুলি এটা জেগা আছে, শুনিচা?
নাই মই সেইফালে যোৱা নাই।
এইটো
অৰুণাচললৈ যোৱা নাই, তুমি অৰুণাচল গৈছা নেকি?
অৰুণাচল গৈছিলো।
অৰুণাচললৈ ক'ত গৈ ক'ত গৈছা অৰুণাচলৰ?
ম অৰুণাচলৰ টাৱাং বোমডিলা।
অহ।
আৰু অৰুণাচলৰ বহুত জেগা তুমি জানা নে এটো কথা?
কি-কি?
হিমাচল খন অসমৰ বহুত কেইটা জেগা আগুৰি আছে।
অহ জানো-জানো সেই টো জানো।
আহ যেনে ধৰা তুমি, আহ অৰুণাচল তুমি কিছে আমাৰ ওদালগুৰিৰ পৰা যাব পাৰা।
হয়।
ওদালগুৰি যে। আকৌ এফালে ভালোক পুং হৈ যাব পাৰা ধেমাজি হৈ যাব পথৰা, ডিব্ৰুগড় হৈ যাব পাৰা, লখিমপুৰ হৈ যাব পৰা, তিনচুকীয়া হৈ যাব পৰা
হয়।
টো হ'ল আহ তোমাৰ ওদালগুৰি হৈ যাব হ নহ'লে তেজপুৰ, বালিপাৰা হৈ যাব পাৰা।
অহ। অৰুণাচ-অৰুণাচলত মই যাব ইচ্ছা আছে কিন্তু যোৱা হোৱা নাই কিন্তু ত্ৰিপুৰা গৈছো আকৌ। ত্ৰিপুৰা গৈছোঁ, ছিকিম গৈছোঁ, এইবিলাক গৈছোঁ নাগালেণ্ডো গৈছোঁ।
তুমি ত্ৰিপুৰাৰ পিনে গৈছা নেকি?
আৰু অৰুণাচলৰ চাৱানটো বেছি ধুনীয়া।
মই শুনিছো টাৱাঙৰ, কথা কিন্তু মই যোৱা অ'।
তুমি মানে, যদি কব যাওঁ টাৱাঙটো এনেকুৱা এটা জাগা সেইটো হিমাচল প্ৰদেশ গৈছা? হিমাচল প্ৰদেশ
নাই, নাই যোৱা। নাই যোৱা। হা হা।
অ' সেইবিলাক জেগাততো বহুত আনিছোঁ হিলছ এৰিয়াৰ ভিতৰত যদি চাব যাওঁ আমি, ট্ৰেইনৰ
অ' ছিকিম গৈছা নেকি তুমি?
হা, হা। মই চিকিম গৈছো। ইফালে দাৰ্জিলিং গৈছো, কাশ্মীৰ গৈছো মানে পাহাৰ
ছিকিমত তুমি ক'লে গৈছা? শুনিছানে? হেল্ল'।
অ' শুনা
ছিকিমৰ ক'লৈ গৈছা তুমি?
মই ছিকিমত কয় যে বৰ্ডাৰ, তালৈকে গৈছো। আৰু ছিকিমৰ গোটেইখিনি জেগাই টুৰিষ্ট প্লেচ গৈছোঁ, মই দুবাৰ গৈছো।
অ'।
আৰু তুমি কাশ্মীৰ গৈছানে? বক্ষদেৱী মন্দিৰ চাব
মই ছিকিমৰ চৰাঙত গৈছো।
অ'।
চৰেং গৈছানে, ছিকিমৰ
গৈছো গৈছো গৈছো। ছিকিম ভাল লাগে কিবা এটা। ছিকিমত লগৰো আছে, আগতে ইহঁতে আহিছিলে। মই ইহঁতক আহ ইয়াতে ফুৰাব লৈ গলো। মেঘালয় মোৰ লগৰ ল'ৰা তাতে পুলিচ কৰে নেপালী মানুহ সি তাৰ মিছেছ বাচ্ছা আহিছিলে
পাইছো পাইছো।
অ সেইটোৱে অলপ ফুৰিব মেলিব লাগে ফুৰিলে মেলিলে ভাল লাগে।
ঝাৰখণ্ডত গৈছা নেকি তুমি?
অ মইবেলাক ষ্ট গৈছো ঝাৰখণ্ড গৈছো, গুজৰাট গৈছো।
তুমি কি আহ তুমি কিবা কামত গৈছিলা নে ফুৰিব গৈছিলা?
এইকা কামতে গৈছিলোঁ কাম শিকিবলৈ। অ তেনেকে গৈছা ইঞ্চকে কোন কোন আছে মানে কামতো গৈছো শিভাগেও গৈছো। টো আৰু মই, আহ কেইদিনমানৰ আগত গলো, আহ নৰ্থ বেংগল নৰ্থ বেংগল। তাতে দুৱাৰছ বুলি এটা জেগা আছে দুৱাৰছ। তাকে কটো ভাল লাগে আৰু এই উৰিষ্যা কি কলি তুমি কি কৈছা
উৰিষ্যা যোৱা নাই।
অ তাতে যোৱা গৈছিলোঁ এবাৰ
হয়
সাগৰৰ পাৰত। এটা সাগৰত
না সাগৰ মই দেখা নাই।
অ অ কলকাতাৰ পৰা বেছি দূৰ নহয় কিন্তু কয়া যাব পাৰা মান্দাৰমণি।
বেচি সময় থাকে
অহ- তাৰ পৰা দূৰ আছে কিন্তু চিধা যদি যোৱা ছয় সাত ঘন্টা লাগি যায়।
এ কলকাতাৰ মে - কলকাতাৰ মা - কলকাত তাৰ মাত্ৰ মই দীঘা কি এই তোমাৰ কি এই - এই‌ যে মেট্ৰ' ট্ৰেইন আৰু হাউৰা ব্ৰিজত হে গৈছোঁ বাকী
ঔ।
বাকী ঠাইবিলাকত যোৱা হোৱা নাই ন?
এই দুখন ঠাই গৈছোঁ বাকী কতো যোৱা নাই। চিনাকি মানুহ আছে তেওঁলোকে মাত
ভাল লাগ ন?
তুমি নেপাল গৈছা নেকি?
অ' মই নেপালো গৈছোঁ। মই ভূটান গৈছোঁ কেইবাবৰো। নেপালত মই নেপালৰ হেৰিত গৈছিলোঁ। উম, কি বুলি কয় কাঠমাণ্ডু গৈছোঁ আৰু কিবা এটা আছ বৰতলা নে কিবা বৰতলা এনেকুৱা এটা জেগাত গৈছোঁ। আৰু এই মানুহক চকু দেখুৱাব লৈ গৈছে কেইবাবাৰু মেচিত
কাঠমাণ্ডু যে গৈছিলা কাঠমা, অ'। কাঠমাণ্ডু কি আ - কাঠমাণ্ডু কি পানী টেংকি হৈ গৈছিলা নেকি?
হয় হয়, আমি গাড়ী লৈ গৈছিলোঁ।
অ' দূৰ হয় কিন্তু পানী টেংকেদি গ'লে দূৰ হয় কাঠমাণ্ডু বহুত। অ'।
আগফালে গৈছিলে।
হম।
হেল্ল'।
হয় হয় শুনি আছো।
অ'। তাৰ ল'ৰা এজনে গৈছিলে, অ' কিন্তু তাতে পাছ উলিয়াব লাগে গাড়ী লৈ গ'লে।
অ ম্যানমাৰ গৈছা নেকি তুমি?
ম্যানমাৰটো মই গৈছো, মানে বৰ্ডাৰ লৈকে গৈছো একদম ভিতৰত সোমোৱা নাই। আপাৰ আছামৰ পৰা বেছি দূৰ নহয়।
আচ্ছা।
তেজু হৈও যাব পাৰা বা নাগালেণ্ড হৈও যাব পাৰা, মন ডিষ্ট্ৰিক্ট হৈ ওলাবগে পাৰা তাতে-
অঁ মই নাগালেণ্ড হৈ গৈছিলোঁ।
সেইটো ৰাস্তাটো হৈ গলেতো বহুত ভাল হ'ব বাৰু।
নকলাক হৈ গৈছে- নাগালেণ্ড নাগালেণ্ড- একদম নকলাকে দি গৈছিলোঁ।
অ হ নাগালেণ্ড ক'ত ক'ত গৈছা?
নাগালেণ্ডৰ খালি মন আৰু লংলেঙত যোৱা নাই। বাকী সকলোতে গৈছো।
অ অ হ হ ঠিক আছে নহলে ৰাখো এতিয়া।
ঠিক আছে হ'ব হ'ব।
অ অ ধন্যবাদ।
থেংক ইউ।